শুনিছানে, শুনিছানে
অহ শুনিছোঁ তুমি শুনিছ
হয় মইয়ো শুনিছোঁ ভালে আছ
তুমি
ময়ো ভালে আছো আজি ভাবিছিলো প্ৰিয় খাদ্যৰ বিষয়ে অলপমান আৰু চনা আৰু
আহ প্ৰিয় খাদ্যৰ বিষয়ে অ ঠিক ভাল টপিক আছে কৰিব পাৰি যে
হয় ব বাৰু তোমাৰ প্ৰিয় খাদ্য কি
মোৰ প্ৰিয় খাদ্য এনে নৰ্মেল মাছ মাছ মাছ আৰু ভাত মাছৰ লগত ভাত খাইকে বৰ ভাল লাগে তোমাৰ
অ মোৰ বিৰিয়ানি মোৰ বিৰিয়ানী হয় ইয়াৰ সুগন্ধি চাউল মচলা ত মাংস খোৱাত মোৰ বহুতেই ভাল লাগে
হয় নেকি অ আগৰ পৰা বিৰিয়ানী ভাল প নে
হয় আগৰ পালে বিৰিয়ানী ভাল পাওঁ
হয় নেকি অ ময়ো ময়ো খাইছিলো মোকো ভাল লাগে বিয়া নালাগে ভালে লাগে আৰু মই মাছ খাইকে বহুত ভাল পাওঁ তুমি মাছ খোৱা নে মাছ মাংস
মই মই মাছ খাওঁ মাছ মাংস খাওঁ
হয় নেকি অ কি মাছ খাই কি বেছিকে ভাল প বু ভকুৱা মাছ ৰৌ মাছ বৰালি মাছ এইলি ভকুৱা মাছ ইলি ইলিছ মাছ মই ইলিছ মাছ খাইছিলো ভকুৱা ৰৌ মাছ আৰু কুচিয়া মাছ
আৰু তাৰপিছত তোমাৰ সৰু মাছ
হয় এই বুজিছো
মই মাছ মাৰিও ভাল পাওঁ খাইও ভাল পাওঁ
অ বুজিছো মানে মইও এইবোৰ খাই পাইছো তটো
হয় নেকি কচ তিয়া খাইকে ভাল পোৱা নে
মই কুচিয়াতো খাই পোৱা নাই কিন্তু বাকীবোৰো খাই পাইছো
হয় নেকি অ অ ইলিছ মাছটো কেনেকুৱা লকে
খিচ মাছটো ভালে লাগে
হয় নেকি, অলপ কাটা বেছি থাকে ইলিচ মাছত।
হয় হয় ঠিকেই কৰিছ ঠিকেই কৰিছ।
টেষ্টটো ভাল কিন্তু কাটা অলপ বেছি লাগে।
হয়।
বিৰিয়ানীৰে কি বস্তু খাই
মোৰ বিৰিয়ানীৰ আহ বাহিলে দাঢ়ি ভাত।
দালি ভাত।
হয়।
ডালিব চিম্পল, আলু পিটিকা।
অ হয় অ সেইটোও ভাল লাগে। আলু পিটিকা, দালি ভাত।
হয় নেকি, এ মই ভাল নাপ পোৱালি পিটিকা
অ মোৰ ভালে লাগে। অ তোমাৰ মাছৰ বাহিৰে আন কি প্ৰিয়?
ব্ৰইলাৰ মাংস বৰ ভাল লাগে। ব্ৰইলাৰ মাং ঘ আৰু তাৰ পিছত লোকেল ভ খাও, ছাগলী মাংস ফটো ইমান ভাল নাপাওঁ।
অ বুজিছো।
গাহৰি খোঁৱা নে তুমি?
নাখাও।
হয় নেকি? উম। আহ ছা ছাগলী মাংস কয়নে
নাই ছাগলী মাংস নাখাওঁ।
হয় নেকি? অ তুমি শাক পাচলি খাইকে ভাল পোৱা নে?
মই শাক পাচলি খাই ভাল পাওঁ।
এনে কোনটো শাক পাচলি বেছি প্ৰিয় তোমাৰ?
অ মোৰ শাকৰ ভিতৰত ঢেকীয়া শাকটো বেছিকৈ প্ৰিয় আৰু পাচলিৰ ভিতৰত আলু পিয়াজ, বিলাহী এইবোৰ খাই ভাল লাগে।
হয় নেকি?
অ'! আৰু
মোকতো তুমি ক'লা দী কিয় ফেভৰিট বুলি মোক ঢেঁকিয়াটো একেবাৰে ভালে নাপাওঁ। আৰু তাৰপিছত আৰু আলু পিয়াজটো খাওঁ বাৰু এনে শাকৰ ভিতৰত মোক ভাল লগা পালেং শাক, লাই শাক আৰু শাকবোৰ মানে, বহুত ধৰণৰ শাকবোৰ ভাল লাগে। আৰু
আৰু তুমি আৰু তাৰ পিছত, ৰঙালাও খাই কি ভাল পোৱা নে! ৰঙালাও, স্কচ সেইবোৰ।
হয় পাওঁ।
হয় নেকি? তেনেকুৱা চবজিৰ ভিতৰত অ'! কোনটো বেছি খুৱা? বেছি ভিটামিন বুলি ভাবা তুমি?
বেছি ভিটামিন যেনেকৈ তিয়হ, মানে, এইবোৰ যদি চব্জি বনাই খাব বা কিয় কেঁচাকৈও খাব পাৰি বা বিলাহীও চব্জি বনাই বা কেঁচাকৈয়ও খাব পাৰি। মানে, এইবোৰত ভিটামিন থাকে। তাৰ উপৰি হয়, হয়! তাৰ উপৰি বি হওঁক, গাজৰ হওঁক মানে, এইবোৰ খালে ভাল মানে! আমাৰ শৰীৰৰ কাৰণে।
অ'! শৰীৰৰ কাৰণে ভাল হয়। কিন্তু, বেছিকে কোনটো বেছিকে ভাল বুলি ভাবা তুমি?
বেছিকৈ মানে সকলোৰে নিজৰ নিজৰ মানে, গুৰুত গুৰুত্ব থাকে মানে, কিছুমান খালে চকুৰ দৃষ্টি শক্তি বাঢ়ে। কিছুমান খা কিছুমান খালে তেজ বাঢ়ে বা কিছুমান খালে আমাৰ তেজ চাফা হয়। মানে, চকু সকলোৰে নিজৰ, নিজৰ গুৰুত্ব আছে। মানে, সেই হিচাপে আমি সকলো প্ৰকাৰৰে খাদ্য খাব লাগে। সকলো প্ৰকাৰৰ খাদ্য আমাৰ প্ৰিয় হ'ব লাগে।
হয়, হয়। তুমি ঠিকেই ক'লা! আমি সকলো ধৰণৰ খাদ্য খাব লাগে। যিহেতু, আমি এটা বস্তু খাব নোৱাৰি সদায়। হয় কি নহয়। সদায় মাছ মাংস খাব নোৱাৰি আৰু সদায় শাক -পাচলিও খাব নোৱাৰি। এই বেলেগ বেলেগ
দুটাই মিলাই কিনেই খাব লাগিব।
হয়, হয়। তুমি ঠিকে ক'লা! দুটা মিলাই কিনে খাব লাগে। এ, কেতিয়াবা শাক-পাচলি পাচলি খালা, কেতিয়াবা মাছ মাংস খালা। তুমি এনেই বনাব জানানে? তুমি আনিলে কেতিয়াবা বনোৱা নাই
নাই! মই বনাই পোৱা নাই। নাই পোৱা।
এনেই কেতিয়াবা ট্ৰাই কৰা নাই নেকি বনাবৰ কাৰণে?
নাই, ট্ৰাই কৰি পোৱা নাই।
হয় নেকি? আজিলৈকে তুমি কি ৰান্ধি পাইছাঁ তেনেকুৱা শাক পাচলিৰ ভিতৰত?
একোৱেই ৰান্ধি পোৱা নাই।
হয় নেকি?
অ'! বাৰু তুমি ৰান্ধি পাইছানে?
অ মই ৰান্ধি পাইছো। মই মইতো অ অকলে যাব মানে তাৰ কাৰণে মই নিজে বনাওঁ। আৰু কেতিয়াবা। হাহ অ আজিতো মই তেনেকুৱা একো বনোৱা নাই। আলু ভাজি বনাইছিলো।
অ।
আলু ভাজি আৰু তাৰে লগত উম কিবা আছে। কালি দিনৰ কণীৰ চব্জি আছে তাৰে লগত খাম। এনে মই বেছিকে ৰান্ধিকে ভাল পোৱাটো হ'ল তোমাৰ মাছ আৰু মাংস।
অ বুজিছো। অ। আ। অ, তোমাৰ প্ৰিয় ফল কি?
প্ৰিয় ফল, অ মোৰ প্ৰিয় ফল আম। আম খাইকে বহুত ভাল লাগে। তোমাক?
অ, মোৰ তৰমুচ।
তৰমুজ। তৰমুজ মোক তৰমুজ খাইকে ভাল লাগে। কিন্তু,
হয়, মোৰো আমটো ভালেই লাগে। অ, আমটো মানে প্ৰকাৰো পোৱা যায় ন? কেঁচা আম আৰু পকা আম।
অ, কেঁচা-মিঠা আম থাকে নহয়। সেইটো
হয়। তোমাৰ কোনটো বেছি ভাল লাগে? কেচা আম নে পকা আম?
পকা আমটো ভাল লাগে। কেঁচা আমো ভাল লাগে, কিন্তু বেছিকেটো পকা আমেই ভাল লাগে।
অ মোৰ কেঁচা আমটো বেছি ভাল লাগে। যিটো টেঙাটো হয় মিঠাটো ভাল নালাগে। কিন্তু টেঙাটো ভাল লাগে।
তুমি টেঙাটো গলাহান দাত কিৰ কিৰাই উঠি যায়। এনেকুৱা টেঙা, লাষ্ট টাইম খাইছিলো চালাদ বনাই। কি টেঙা বাপ বাপৰে বাপ, কামুৰি কামুৰি খাইছিলো।
অ বুজিছোঁ।
অ ভাল লাগে। এনেকুৱা তুমি তেনেকুৱা আমটো চালাদ বনাই খোৱা নে? আচাৰ বনাই খোৱা নে?
হয় খাওঁ। মোৰ আইতাই বনাই আচাৰ বা মানে চালাদ যিবোৰ বনাব লাগে।
অ অ
বাৰু তুমি খোৱা নে?
আহ মই খাওঁ লাষ্ট টাইম বেছি দিন হোৱা নাই খোৱা অ কি বঢ়িয়া লাগিছিলে। বহুত টেঙা থাকে।
অ বাৰু তোমাৰ মতে বাহিৰৰ খাদ্য বেছি। ভাল নে অ ঘৰৰ খাদ্য?
উম মৰমতে টো ঘৰৰ খাদ্য বহুত ভাল। বাহিৰৰ খাদ্য কিয়। তোমাৰ মতে?
অ মোৰ মতেতো ঘৰৰ খাদ্যয়ই ভাল কাৰণ বাহিৰত আমাৰ যিবোৰ বেছিকৈ তেল দিয়ে, নিমখ দিয়ে। চেনি দিয়ে মানে এইবোৰ বিভিন্ন শাৰীৰিক ৰোগৰ বাবে বেয়া কিন্তু ঘৰত যিবোৰ খাদ্য বনাই আমাৰ মা বা আইতাই মানে সেইবোৰত কম তেল ব্যৱহাৰ কৰে, কম মচলা ব্যৱহাৰ কৰে। কম চেনি, নিমখ এইবোৰ ব্যৱহাৰ কৰে। যাৰ ফলত মানে আমাৰ শৰীৰতটো মানে সুস্থ হৈ থাকে। যাৰ ফলত আমি আমি বেছিকৈ ৰোগগ্ৰস্ত হব নোৱাৰোঁ।
অ তুমি ঠিকে ক'লা বাহিৰৰ খাদ্যত তোমাৰ তেল চেল দিয়া থাকে বেছিকে আৰু তোমাৰ ইমান হাইজিনো নাথাকে মানে চাফ চিক কোনো নাথাকে। কাৰণে আমাৰ ঘৰৰ খাদ্য সোৱাদ। বেছি ভাল আমি যিহেতু পৰিষ্কাৰ কৰি খাব পাৰি ঘৰত বনাইকে যিতটো বাহিৰতো আমি কেনেকুৱা বনাই সেইটোতো দেখা নাই ন। সিহঁতৰ কিচেন কেনেকুৱা থাকে তাৰ কাৰণে আমি ঘৰত বনাইকে খোৱা বেছি ভাল। তুমি কি ভাবা তাই বিষয়ে?
উম আমাৰো তুমি অসমত থালি খাই পাইছানে
অসমীয়া থালি
হয়
অসমীয়া থালি খাইছো। তুমি খাইছানে?
হয় মইও খাই পাইছো।
অসমীয়া থালিৰ কিন্তু বেছি ভাল লাগে। তোমাৰ কোনটো বেছি প্ৰিয়?
অ খাৰ আৰু মাছ বা পিঠা এইবোৰ ভাল লাগে।
আহ মোকো খাৰ বহুত ভাল লাগে। খাৰতো মানে বৰ ভাল লাগ। আৰু মুড়ি খুণ্টা বনাই নহয় এইটোতো আৰু প্ৰিয়।
হয় মাছৰ মাছৰ যিটো মূৰ আছে। সেতুৱে দি
অ মৰি মোৰৰ মুৰি বনটা বনাই ন।
হয় হয় খাই পাইছোঁ।
খাই আৰু খুৱাইকৈ ভাল পোৱানে? খাৰ খাইকে ভাল পায় নে?
খাৰ খাই হয় ভালেই পাওঁ।
হয় নেকি আহ বেছি কি খাৰ খাইকে ভাল পোৱা? আমাৰো খাৰ বহুত ধৰণৰ বনোৱা যায় ন।
অ কল পচলাৰ সাৰটো ভাল লাগে, কলৰ সাৰ।
অ নেচুৰেল যিটো বনাই কল পচল।
হয় হয়।
অ সেইবোৰ খালে মানে ভাল, আৰু খাৰ খোৱাটো বৰ ভাল কিন্তু স্বাস্থ্যৰ কাৰণে।
হয় কে কৈছ
খাই থাকিব লাগে। এনেই তুমি ঘৰত কেতিয়া ষ ঘৰত খাৰ বনাই ন তোমাৰ।
হয় বনাই। আৰু যিটো সাৰ ভাত মানে অ মানে খাৰটো ৰৈ পিনে যে ভাত সাৰি দিয়ে মানে খাৰ ভাতকে যে বনাই ত ভাল লাগে।
অ অ অ, নাই খোৱা মই- টো খোৱা নাই খাৰ ভাত কেনেকুৱা বনাই। এনে নৰ্মেল খাৰ খাই পাইছো।
অ বুজিছো। দিয়া হলে আজিলৈ ইমানতে ৰ তোমালোক সাজি ভাল লাগিল।
দে ঠিক আছে দিয়া থেংক ইউ।
হয় বিদায়।